অ, পিছে আও
আছো এনে আছো আপুনি
মই কি কৰিম এইয়া তাইৰ লগত আছোঁ তাইক তুপনি খেদাই আছোঁ তাইক। টোপনি যোৱাই নাই আজি।
হয় নেকি।
আহ গাটোও বেয়া লাগি আছে নেকি তাইৰ।
অ হ'বও পাৰে গৰম ঠাণ্ডা গৰম ঠাণ্ডা।
অ। অ তাকেইটো কালি লৈ যাম ৰ ডক্টৰৰ তাত।
অ লৈ যাব।
সোনকালেই বাছখনতে লৈ যাব লাগিব।
উ অ কালি বাছ খনত আহিব নেকি?
আহ কালি বাছখনত যাম নহয়। কান্দা নাই খেলি আছে এতিয়া। হ'লেও গাটো বেয়া লাগি আছে তাইৰ। গম পাই ন উ সেই অলপ মই ওলাই গৈছিলোঁ যে গধূলা টাইমত। অ গধুলা তাইম এ অলপ তাইক লৈয়েই ওলাই গৈছিলোঁ মই চ' অলপ আজি বতৰটোও ঠাণ্ডা, তাৰ মই, অলপ তাৰমানে ঘৰৰে বস্তু আনিব লগা আছিল। মেগী তাৰ পিছত কিবা কিবি লৈ আহিলোঁ এনেকে।
আত্ছা।
চিঙৰা বনাম বুলি ময়দা লৈ আহিলোঁ। ময়দা, চুজি। তাৰ পিছত তোৰ বাদাম চাদাম এনেকে বহুত কিবা কিবি লৈ আহিলোঁ। তাৰ পিছত আলহীও আহিলে ঘৰত এই বাইদেউৱে লাগি দিছে।
বাইদেউও লাগে। অ বাইদেউ আৰু তাইৰ ভাগিন মানে আমাৰ ভাগিন জনী সিহঁতে আহিছে। আহাৰ পিছত আৰু মই ভাবিলো এই চিঙৰাকে বনাও দে ঘৰত কিনা মই ভাল না পাওঁ আৰু ইহঁতেও বহুত দিনৰ পৰা কৈ আছিলে যে হেৰি আমি গলে চিঙৰা কে বনাবি তাৰপিছত যিহেতু মই মইদা চইদা আনিছোঁৱে তাৰ পিছত সেনেকে মই ভাবিলোঁ বনাঁও দে চিঙৰা বনালোঁ অ বনাঁও কি হ'ল আৰু আলহী আহিলে নহয় এনেইতো অইনদিনা মানে অ ইয়াতে ওচৰৰে হয় আৰু তাৰপিছত মই ভাবিলোঁ চিঙৰা বনাই আছোঁ বনাওতে আৰু সেনেকে চাহৰ লগত দিছো ন অলপ আগতে খাই উঠিলোঁ আমি খাই উঠাৰ পিছত এ এ এটা এটা খালোঁ তাৰ পিছত মই হ'লো অলপ দেৰিকে আৰু ভাজিম। তাৰপাছত অলপ দেৰিকে আৰু যেতিয়া বহালোঁ মই বনাই কেনে তাৰ পিছত তো আহিল আৰু দুটা তিনটা মান আলহী।
হয় নেকি।
তাৰ পিছত ভাবলো আই ঐ। যোনদিনা ভালকে খাম বুলি ভাবোঁ সেইদিনাখনে আলহীয়ে আলহী।
মইও যাব লাগিছিলে মানে আজি মই যাম বুলি ভাবিছিলোঁৱে।
হয় নেকি আহিব লাগিছিলে। তাৰ পিছত কি হ'ল বনালোঁ বনাঁওতেতো আৰু দুটামান আলহী আহিল।
ইয়ে
অ তাৰ পিছত কি হ'ল ইহেঁতকো দিলোঁ দেচোন আহিলে আৰু নিদিয়াকে নাথা একো নহয় বেয়াও লাগে ন আৰু যিহেতু ঘৰতেই কিবা কিবি কৰি আছিল সিহঁত তে কৰি থাকোতে আৰু বেয়াও লাগে দেই চাহ তাহ বনাই কেনে আৰু সেনেকে এখন এখনকে চিঙৰা দি দিলো আৰু সিহতঁক
একো নাই ভালে
উম তাৰপিছত কালি আৰু হেৰি ফুচকা বনাম ৰ
আজি পুচকা বনাব নেকি?
আহ কালি ফুচকা বনাম ন এই চুজিও লৈ আহিছো মই জানাই ন মইতো সব জানোএ
অ তাকে ম মমো বলানে বনালে মাতিব
অ' মাতিম দে, মম তাইও কৈ আছে যে ভাগিন জনীয়ে ম'ম' খাব বুলি, এতিয়া ম'মত টাইম লাগে ন, আৰু তাইক লৈ কেনে মই অ', নোৱাৰো নহয়, সেইকাৰণে মই ভাবিছো মম' নবনাও দেই। ফুচকাটো হেৰিয়ে বনাব, ভন্টিয়ে বনাব। তাইক কৈছো ত বনাবি সেকাৰণ
প্ৰব্লেম আছেনো ইলেক্ট্ৰিক ৰাট ৰাইচ কুকাৰ আছে চোন।
অ আছে সেইটোক লৈ প্ৰব্লেম নাই কিন্তু হলেও মই বহি কেনে বনাম। লাগিব আৰু তাইকো চাব লাগিব মমত দিগদাৰ হয় না অলপ। মচলা চছলা বনাওতে বেছি টাইম লাগে না।
উম সেইটো হয়।
অ অ অ সেইকাৰণে মই ভাবিছো যে এ মম'টো কেনচেল কৰো আৰু।
অ ফুছকা বনাব ক
অ ফুচকাকে বনাই খোৱাবলৈ উম উম।
চিঙৰা তিঙৰা বনালে আমাকো মাতিব।
অ মাতিম দে চাটনি বনাম বুলি ভাবিছিলো ভাবিছিলো মানে মাক কৈছিলো পুদিনা চ পুডিনা আনিবি আৰু বৰষুণো দিলে না। দিওঁতে আৰু পুদিনাটো তাতে আৰু জোক চুক হ'ব পানি চানি হলে। সেইকাৰণে আৰু ভয় লাগে না, সেইকাৰণে নালাগে দে চাটনি বনালে আৰু চিঙৰাটো মোক ভাল লাগে ন চাটনিৰ লগতে।
অ তাকেই ভিণ্ড নাই নেকি?
হি নাই ক্লাছ কৰিব গৈছে পৰীক্ষা আছে বোলে।
অ পকেতিয়াৰ পৰা?
এ কেতিয়া মানে আজি কিবা এটা হেৰি পৰীক্ষা আছে বোলে। কি বা ক'লে মই ইমান বোজি জিও নাপালো ৰ খালি সেনেকে কিবা কৰি থৈ গৈছে।
অ টেষ্ট বোৰ হয় ন।
অ হ'ব পাৰে এতিয়ালৈকে আহি পোৱা নাই ৰ দচটা এ বাজি ব চাগে।
আহোতে আহোতে দহটা বাজিব নেকি?
অহ দচটায়ে বাজিব। সেনেকে দিগদাৰ হয়, ৰাতি ভাত চাত খাই উঠো। তেৰ এঘাৰত তাই বাজি যায়, উম, অ', মৰ্ণং দিও দিনৰ ৰাতিপুৱা আৰু, চাৰিটাতে যাব লাগে।
ভিনদেউ চোন ভিনদেউ চোন হেৰিয়ে ক্লাছ কৰিব পাৰে, মোবাইলতে ক্লাছ কৰিব পাৰে চোন।
কৰিব পাৰে, কিন্তু মোবাইলত- কৰাতকৈ আৰু তাত উম' মানে মানুহ চানুহ আহি থাকে না ঘৰত। মোবাইলত- কৰিলে অলপ দিগদাৰ হয়, তাত বহি কেনে পঢ়িলে কথা নাই দে চোন হয় নে নহয়? সি অকলে সিয়ে কৰি থাকিব, তেনেকুৱা দেচোন।
নাই যদি তেব তেব- টেবলেট থাকিলে হয়, তেতিয়াহ'লেটো ঘৰতে কৰিব পাৰিলে হয়।
আগতো লেপটপ আছিলে, সেইটো লেপটপো- বিক্ৰী কৰ দিচে ন, বেয়া হৈছ- এঁ আমি আগতে য'ত আছিলো, ত'ত- পৰা লোৱা নাছিল ভাড়াত থাকোতে, অঁ' সেইটো লেপটপ- টো কিমান ভাল কৰাইছে, কিমান ভাল চাল কৰাই কৰাই লৈছে, লৈও তাৰ- পিছতো এইটো কামত নাহিল, কামত নহাৰ কাৰনে বিক্ৰী কৰি দিছি।
ইয়াৰ পিছত আৰু- অ এতিয়া তাকে টো এতিয়া মোৰ প্ৰব্লেমো চলি আছে ন।
অঁ তাকেই।
ক'ত কিনিব পাৰিব এতিয়াতো নোৱাৰে দিছো কেইদিনমান যাই লগ দেছোন। তাৰ পিছত লম, এতিয়া একো লম বুলিও ভাবিব নোৱাও। জান না একো ল'ব নোৱাৰো এতিয়া। দাম- য দাম এতিয়া ক্লাছো মানে হেৰিটো দিব লাগে। হেৰি ক্লাছতো পইচা দিব লাগে। গে এতিয়া ক্লাছ কৰিব যত যায়, একদিনত পঞ্চাশ- টকানে কিবা কেবি লৈ তাৰপিছত তোৰ অঁ' তাৰ পিছত তোৰ তাতে দিব লাগে স্কু মানে হেৰি য'ত কলেজ- যাছে তাতে দিব লাগে সাত লাখ টকা দিব লাগব জানা।
সাত লাখ টকা মানে, বছৰে বছৰে কিবা ই এম আই টাইপ লয় নেকি?
ই এম আই টাইপ মানে, যেতিয়া যি কয় তাকে দিব লাগে, বা আশী হাজাৰ দিব লাগিব। বাট তেতিয়া সেইটো আছি হাজাৰ দি- দিব লাগে বা এতিয়া চল্লিশ হাজাৰ দিব লাগিব এতিয়া পঞ্চাশ হাজাৰ দিব লাগিব তেনেকে কৰি দিব লাগ-
অঁ তাকে বি টেড কৰোঁতেও বহুত পইচা যায় ন।
বহুত পইচা যায় থাকে, এই পঢ়ি কেনে যদি কিবা- ভাল কাম পাই তেতিয়া কথা নাই দেচোন হয় না নহয়।
উম' তাকে।
টো মেনেজ হৈ যাব সেইটো নকওঁ, কিন্তু এতিয়া পঢ়াৰ কাৰ- নে যে যাই আছে এতিয়া একোৱে কৰিব পাৰে নাই। এফাল লোন- সেই ফালেই দি এদম বহুত প্ৰব্লেম মানে, পেটিছ- যাই থাকে ন, এতিয়া হেৰি পৰা- পনিৰ পৰাও লৈছিল তাতেও কিস্তিটো কাটি থাকে-
অঁ সেইটোটো কাতিবৈ এ।
অঁ' এনেকে এতিয়া এক টকা জমা নলয়, নলোৱা কাৰণে- এতিয়া মানে বহুত প্ৰব্লেম হৈ গ'ল ৰ, এতিয়া তাইৰ কাৰণেও কিবা মই ভাবিছিলো হেৰি- খুলি লম বুলি, এ কিবা এই কিবা পইচা জমা- কৰাকে কিবা এ আঁচনি ৰ- এইটো খুলি ল'ম বুলি ভাবিছিলো, এতিয়া সেইটো আহিলে সেইটো খুলি ল'ম পষ্ট অফিচৰ নিচি- নাই মানে ছোৱালী বিলাকৰ খোলে আৰু বাইশ বছৰলৈকে। গোত নহয় ৰ কিবা আঁচনি ৰ সেইটো, চৰকাৰ পৰাই খোলা। বাইশ বছৰলৈকে খুলিব পাৰি আৰু তাতে যিমান দিয়া পাঁচশ দিয়া, হাজাৰ দিয়া, দুই হাজাৰ দিয়া যেতিয়া যিমান থাকে আৰু। আৰু তাইৰ নামত মোক পাঁচশ পাঁচশকে দিয়ে নহয় থব কাৰণে।
পাঁচশ পাঁচশকে দিলে এতিয়া মই সেই পাঁচশ পাঁচশ তাতো থোবা পাৰিলো হয় ন। অহ তাৰপিছত আহ
হা
পষ্ট অফিচ খোলাতকৈ সেইটো খোলা ভাল হ'ব কিয় জানা সেইটো চৰকাৰৰ পৰা আহিছে যে, মানে গৰমেন্টৰ গৰমেন্ট তোৰে হয় কিবা আচনি আছিল ৰ মই পাহৰিলো। সেইটো আঁচনিৰ মই খুলিম বুলি ভাবিছিলো।
এ মানে চৰকাৰৰ আপুনি দিগদাৰে দিয়ক। মানে আহ কিবা মইনা আঁচনি হওক বাবু আঁচনি হওক। আৰু আ খেতি বাৰী যে দিছিলে কিবা। এইটো এয়াচোন মানে ভোটৰ পিছত বন্ধই কৰি দিলেচোন।
অঁ অঁ সেইটো কিন্তু হেৰি নহয় বন্ধ ন'হব। কিবা
তথেপ তথাপি আও। তথাপিও মানে এইটোতো বেয়া কাম কৰিলে ন, মানে মত লগৰ কাৰণে মানে দিলে তাৰ পিছত আচনিটো বন্ধ কৰি দিলে, মানে পঁচিশ পঁচিশ হাজাৰ টকা দিব। অ হয়তো মানে একবাৰত পঁচিছ হাজাৰ লৈও লব পাৰি। ন'হলে আ মাহে মাহে মানে পঁচিছশকে সোমায় থাকিব।
হয় নিকি?
হা তেনেকুৱা মানে বন্ধ কৰি দিলে নহয় এতিয়া। এবাৰ দুবাৰ দিলে তাৰপিছতচোন বন্ধই কৰি দিলে ভোটৰ পিছত।
হয় নেকি?
হা ত কি ল'ৰা ছোৱালীয়ে মানে কিমান আশা আশা কৰিছিলে কিন্তু মামুক এটোতো ঢকা দিয়াই হ'ল ন।
অ তাকেতো।
ত মানে আপুনি চৰকাৰক কেনেকে বিশ্বাস কৰিব আৰু।
অ সেইটোৱে অ, নাই মই যোনটো খুলিম সেইটো হেৰি নহয় বেয়া নহয়, পষ্ট অফিচতে খোলে হে টো সেইটো
অ মই গ'ম পাইছোঁ দিয়ক কি হয়।
অ অ অ প'ষ্ট অফিচতে খোলা হয়। টো বেয়া নহয় সেইটো খুলিব পাৰিলো হয়, কিন্তু এইটো অ এইটো তাইৰ আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বনাব লাগিব ন।
অ এতিয়া এতিয়া পাৰি টো আপুনি কিন্তু হেৰি হেৰি পিছত বনাব নোৱাৰি, ইয়াৰ এইৰ এইৰ অঠৰ বছৰৰ পিছত কিন্তু বনাব নোৱাৰিব।
অ', নাই এতিয়াই বনাম, আধাৰ কাৰ্ড বনাম আকৌ চাৰি বছৰত নে কি বছৰত চেঞ্জ কৰি দিব লাগে। এইটো কৰ চেঞ্জ কৰি কেনে আকৌ এনেকে অ', হে কৰিম।
আচ্ছা ঠিক আছে, তাই বহুত কান্দি আছে ন, পিছত ফোন কৰিম দিয়ক।
অ', ঠিক আছে বাই।